অ', কি খবৰ?
অ', মোৰ ভাল, তোমাৰ?
অ', মোৰো ভাল দিয়া কিহৰ ওপৰত, কি কৰি আছা?
মই এনেই আছো, তুমি?
ময়ো এনে বিছনাত বাগৰি আছো।
অ'।
কিহৰ অ'। সেইটোতো কেতিয়াবাই খালো ৰ'বা, তুমি
অ', মই খালো।
অ', কিহৰ
আজি আমি আজি আমি কিবা উম, কি পাতো আজি আমি কথা? আজি মন্দিৰৰ ওপৰত কথা পাতো ব'লা।
হে?
মন্দিৰ
মন্দিৰ
উম, তুমি কি কি মন্দিৰ চাই পাইছা এতিয়ালৈকে?
মই কামাখ্যা মন্দিৰ, শ্যাম মন্দিৰ আৰু এই নৰ্মেল আমাৰ গনেশ মন্দিৰটো হনুমান মন্দিৰটো
অ', আমাৰ ঘৰৰ ওচৰৰ
তাৰপিছতে শনি মন্দিৰ
উম, উম, মই শনি মন্দিৰত যাই পোৱা নাই ৰ'বা।
পোৱা নাই নেকি? এ হেৰি মই শনিবাৰে শনিবাৰে যাওঁ। তাৰপিছত হা
ক'ত আছে মন্দিৰটো?
গুৱাহাটী ক'লে যে
গুৱাহাটী কলেজত। হেল্ল'। হেল্ল'। হেল্ল' হেল্ল'। অ', শুনা পাইছা? হেল্ল'। হেল্ল'। হেল্ল'।
অ' অ', মাজতে মাতটো নোহোৱা হৈ গৈছিল।
অ', অ' তাকে।
অ', মানে নেটটো কাটি দিছে অ', কি কৈ আছিলা পিছে?
অ', মন্দিৰত।
অ', অ', এ এই হেৰি শনি মন্দিৰ। যাও সেইয়াই আৰু।
অ', ভাল লাগে ন' যাই মন্দিৰত।
অ' মন্দিৰত যায় কিন্তু ভাল লাগে কিন্তু হেৰি মন্দিৰতটো অলপমান বহিব পৰা মন্দিৰ হ লাগে এই বালাজী মন্দিৰতো গৈছিলো অ'। বা তাতে তাতে বহি কেনে ভাল লাগি আছে। মানে জাগাতো ইমান ধুনীয়া লাগিছে মানে কি কওঁ।
আৰু ভিউটো ধুনীয়া ন'।
হা।
ভিওটো ধুনীয়া আছে।
অ', তাৰে হেৰি পৰিৱেশ বোৰো ধুনীয়া তাৰে হেৰি, মানে বতাহটোও তাৰমানে তাৰে ধুনীয়া বুলিয়ে ক'ব মানে ইয়াৰে দৰে হেৰি নহয়।
আহ আচ্ছা। ভাল লাগে ন', সেনেকুৱা মানে ভাল লাগে আৰু সেনেকা পৰিৱেশ।
অ'।
একদম মানে মানে খান্দি খান্দি টাইপ লাগে তাক
অ', অ সেইটোয়ে শান্তি মানে কি তাতে বহুত শান্তি পৰি। ব আৰু সেইটোয়ে।
তাকে।
আহ আৰু কি কথা হয়টো? আজি আকৌ কম্পিউটাৰত আমাক নতুন হেৰি শিকালে ৰ'বা, মই আজি। ধৰিবই নোৱাৰিলো কিবা হেৰি কিবা। গৈছো কিবা নতুন নতুন কিবা শিকাইছে।
অ', অলপো শিকাইছে, কি শিকাইছে আজি?
কিবা হেৰি লুকপ ভ লুক আপ আৰু এইচ লুক আপ শিকাইছে।
হা।
ভি লুক আপ আৰু এইচছ লুক আপ। হেৰি ভি ট হ'ল ভাৰ্টিকেল আৰু এইডছ টো হ'ল হৰাই যন
অ', আচ্ছা আচ্ছা আচ্ছা সেইটো শিকাইছে
অ', এক্সেলৰ শিকাইছে।
অ', আমাৰ এজটো ফম হোৱা নাই ৰবা এইটো খতম হ'লে কৰাব আৰু আমাক।
অ', তোমাৰ নিজৰ হেৰি আছে নেকি লেপটপ।
উম কি ক'লা?
তোমাৰ নিজৰ লেপটপ আছে নেকি?
নাই নিজৰ নাই তোমাৰ
মোৰো নিজৰ নাইী পাপাই কৈ আছে দিম দিম এটা দিম এটা দিম কিন্তু দিয়েতো কেতিয়া দিয়ে নাজানো তুমি গীত ল'বানে নাই
তাকে লাগে ত জানা
অ এটা কিন্তু লাগে হলে
অ গ লাকে
এতিয়া হেৰি মোৰ লগৰ জনী তাৰ মানে সেই চি ইউটি ৰিজাল্ট দিছে মই মই ফোনত মাৰিব পৰা নাই মই ক'লো কি হেৰি কি বুলি ক ত হেৰি কি বুলি লেপটপত চাই দিয়চোন তাই মোক লেপটপত ওলাই দিছে
অ তাই খালিছে
অ এতিয়া কিছুমান কাম ভাল লেপটপত মানে কি এ মোবাইলত নোহোৱাাতো লেপটপত হৈ যায়
উম উম সেইটো হয় ঠিক কৈছা আৰু
লেপটপত আৰু এটা বেয়া হয় তাতে আকৌ এবাৰতে তোমাৰ হেৰি অ পাঁচ হাজাৰ এম বি বা জি বি খাই দিয়ে
অ উ থঠ
বহুত নেত লাগে হন
উম উ
তাতে হেৰি কি লগৰজনী ব ব্যয়ৱহাৰ কৰতে মই গম পাইছো ন বহুত নেট খাই এই পাপাই কৈছে কি যে তোক যদি লেপটপ এটা লাগে তেতিয়াহ'লে ৱাইফাই এটা কিনিব লাগিব
অ অ বাইফাই অ
মইচকটো ল লগাগাতটো লাগিবই
অ অ লাগতেো লাগিব মানে কাম চামো থাকিব ল সেনেকে ৰাখি ৰাখিবি যদি ওলাবও লগা হয়
আজিকালি আকৌ ভিডিঅ' এডিটিং ফটো এডিটিং এইবিলাকৰ আকৌ যিমান বেছি ন
উম চাইটল
অ মই ভাবিছো তাৰে কিবা এটা কৰ্চ কৰিলো নেকি আহ উ কিন্তু মই য'ত কৰো কম্পিউটাৰ ক হা
তুমি এনেই কেতিয়া ল'ম ভাবিছো লেপটপ
এতিয়া পইচা যেতিয়া যোগাৰ হয় তেতিয়া ল'ম ৰবা মানে পাপাহতে কিবা আৰু বেলেগ কামত কৰি আছে মানে সকাৰে পইচা ইমান যোগাৰ হোৱা নে যেতিয়া যোগাৰ হয়
অ অ আচ্ছা আচ্ছা তেতিয়া ল'বা আৰু উ
অ মইতো এনে লেপটপ অনলাইনত চাইছিলো
অ অনলাইন কিমান লাইন সেইবোৰ লেপটপ
অনলাইনত হেৰি ছিক্সটি থাউজেড আহিছে কিন্তু এতিয়া যদি আহ এতিয়া যদি যদি অনলাইনৰ বস্তুতটো অফলাইনত কিনিব যাওঁ সেইটো আৰু বেছি দাম হৈ যাব ওৱান পইণ্ট ফাইভ মান হৈ যাব
তাতো হ'বই সিমান
হা
উম হম ঠিক কৰি য
উ এ সেইকাৰণে ভাবিছো যে আগতে এ কি বুলি কয় পইচাৰ ভেজালবোৰ খতম হওঁ
অ অ তাকে তাৰ যতে পচা পচা লৈছে মেল লাকিব লগা আহ ন মাজি থ আহিব নছিল
হা
মানে সেইটো লাগে ৰাজনৈতিাৰ যদি কৰিব খোজা নিজেই কৰিব পাৰিবা তেতিয়াও চুকানে যাব ন লাগে
অ তেতিয়া আকৌ বেলেগৰ ওচৰত যাব নালাগে নিজ
আৰু এতিয়াতো তুমি কম্পিউটাৰো কি আছা
অ, অ তেতিয়া আৰু ভাল হৈ যাব।
উম তেতিয়া আৰু ভাল হৈ যাব
অ কিন্তু এতিয়া হেৰি কি বুলি ক ক মানুহে কয় ন মান মানি ই জানি টো মোৰ মনত পৰিছে ডাইলগ আৰু কি কথা কথা অ খা মই ভাবিছো গৰমৰ দিনা এইবাৰ ফুৰিব পৰা যাম কলেজত থাকিলে
এনে এবাৰ গৰম বন্ধত কি কৰিবা ঘৰতে থাকিব নে গাও চাউ যাবা
চাও এই চি হেৰি এই চি চিটো গৰম বন্ধ নিদিয়েই
অ, অ কম্পিউটাৰ ক্লাছতে যাবই লাগিব আমি
অ উ এতিয়া যদি মাহঁতে যদি কয় হব য নালাগে খতি কৰ এতিয়া যাব পাৰি ক'ৰবাত কিন্তু মাহঁতে নকৈ যে যে মাহঁতে পাৰিলে উল্টা মাৰি মাৰি খেদাবহে বুলে কিয় যোৱা নাই যা তই
আহ
এ সেইটোৱে আৰু
উম
আহ আৰু কি কথা হত
খাত
হা
হ
আহ অ সেই আমি দিন বিশালত যাম দিয়া
অ বিচাৰো আমাৰ এইটো ওচৰৰতো ন
ওচৰৰতো নহয় এই দূুৰৰতো
ধটো কোনটো
এ এই জগাটো নাম কব নোৱাৰি নহয় এই গল তে
আচ্ছা, আচ্ছা, আচ্ছা, আচ্ছা সেইটোওকে হ'ব দিয়া যাম দিয়া আহ অ মানে ত তাল বিশাচালখন কেনেকুৱা
তাৰে বিশাছালখনত ইয়াতে যি যি নাই তাতে সেইবিলাকো আছে
ম ভাল হয় আৰু
অ তাৰে ভাল হয় চিটি চেণ্টাৰৰ পৰা বস্তু কিনিব ইমান মন যায়। চিটি চেণ্টাৰ খনত সোমালে কিবা দুখীয়া যেন ফিল হয়।
অ দেই ঠিক কৈছা কি মানে দুখীয়া টাইপে লাগে সচাই কিন্তু মানে মানে ছবতৰটো মানে ভাল আৰু উতে
অ চিটি চেণ্টাৰত সোমালে এনেকুৱা লাগি যাব যেন খাবয়ে নাপাওঁ আমি
অ ঠিক কছে একটকাও নাই আমাৰ কাম
আহ সেনেকুৱা লাগি যায় আমাৰ
উ কিন্তু তাতে বেছিকে বেছিভাগ মানে তাতে ফটো চটো উঠিবহে যায়।
অ' তাতে বোলে এখন বোলে কিবা পট বুট নে কি খুলিছে। হে অ' ওৱান, ওৱান পাৰ্টি। অ' হেৰি এশ পঞ্চাশ টকা বোলে।
অ' উঠিম যাম দিয়া। আৰু সেইবোৰ কিবা কিবি মুখত কিবা কিবি লগাই লয় ন'।
অহ। এ অ' থাকে, থাকে। মতো যাম বুলি ভাবিছো ৰবা, যাম ৰবা তুমি মই আৰু আমাৰ লগৰজনী।
অহ।
কিন্তু এইবিলাক হেৰি ফ্ৰেণ্ডছ মানে স্পেচিয়েল ফ্ৰেণ্ডছ। কৈ যে সেইবিলাকৰ লগত যে বেছি ভাল লাগে কি। এতিয়া তোমাৰ আৰু হেৰি কি বুলি কয়, এই লগৰ জনীতো হেৰি আছে। এ মোৰ, মোৰ তোমালোক হেৰি দুটাহে আছা।
অহ তাকে হে। জাম দেই এদিন মিলিলে ন'। হেল্ল'। হেল্ল'। হেল্ল'।
অহ।
হেল্ল'।
হেল্ল'।
অ শুনা পাইছা।
ততে এই মাজতে বন্ধ হৈ গৈছিলে। অ' দিয়া আজিৰ কাৰণে হ'ব ন'।
অ' ঠিক আছে, এতিয়া অ, '-অ'।